শুনিছানে?
অ' শুনিছো।
অ', অ' কি কৰিছা?
আছো এনেই।
তোমাৰ নেটৱৰ্কটো বেয়া নেকি বাৰু? হেল্ল'। অহ'-অহ'-অহ'। ভাত-পানী খোৱা হ'ল?
এতিয়া?
অ, শুনিছো শুনিছো ভাত-পানী খোৱা হ'ল? অ, অ।
বহুত দিনৰ পৰা কল কৰা নাই।
অ'।
অঁ, অঁ, খালো, খালোঁ।
টাইমে পোৱা নাছিলো আমাৰ- হোষ্টেলত থাকোতে- আমাৰ মোবাইল লৈ লয় মানে, সন্ধিয়া সন্ধিয়া।
অঁ, অঁ, মানে ভইচটো পিছত পিছত গৈ আছে, হেৰি অ- অকমান ৰৈ-ৰৈ দিবা হা।
মই ৰৈয়ে দিছো তুমি হে, মই গম পোৱা নাই।
অ, অ, অ।
উম। তাকেহে। আৰু আজি নেটৱৰ্ক বহুত প্ৰব্লেম চলি আছে ন' জিঅ'ৰ? উমঁ।
ফোনে নোযোৱা হৈ গ'ল।
তাকেহে কাৰো পৰাই যোৱা নাছিলে বাৰু ওম আজি মানে কিবা একে চিমটোও নোহোৱা নিচিনা দেখাই আছিলে মাজে-মাজে।
নহয় মোৰতো একেবাৰে একেবাৰে নোযোৱাই হৈ গ'ল মোৰ।
উম, একো নাই বাৰু বেলেগৰ পৰা বেলেগৰ পৰা আহিলেও বাৰু হৈ যাব।
মোৰ দুুটা চিম আছিলে যে এটা চিম' পাও নোযোৱা হৈ গ'ল, তাৰ পিছত আকৌ- মোৰ লগৰ এজনৰো তাৰো দুটা নে তিনটা আছিলে তেওঁৰ চিম পাও একেবাৰে নোযোৱা হৈ গ'ল।
আচ্ছা আচ্ছা উম,
মানে মোবাইলটো আপডেট কৰিবলে আহিছিলে।
উম, উম, অ, ডিভাইজ আপডেট আহিছিলে।
উম, আপডেট কৰা পিছত উপায় নোহোৱা হৈ গ'ল। নাজানো কিনো নতুন সেই হ'ল জানো পায়।
অ, অ, হ'ব পাৰে বাৰু। অলপ এপ বিলাক আনষ্টল কৰি লৈ পেলাই আকৌ ইনষ্টল কৰিবাচোন। হোৱাটচ ফেচবুক এইবিলাক এপ বিলাক।
অ অতিপি নহা হৈছে যে আজিকালি।
উম, উম, নাই-নাই এতিয়া আহিব হ'ব নহয় হেৰি নেটৱৰ্কটো আছে নহয় তোমাৰ এ এতিয়া আহিব। আজি মানে মোৰো মাজতে মানে এপ বিলাক এনেকা ফ'ৰ ষ্টপ ফ'ৰ ষ্টপ কিবা দেখাই আছিলে।
অ।
উম, তেতিয়া মানে মইও আনষ্টল কৰি লৈ পেলাই এনেকে আৰু ডিভাইচত গৈ লৈ পেলাই মানে কিবা এপ ইনফত গৈ লৈ পেলাই যে কিবা এলাও কৰিব লাগে।
অ, কৰিছিলো সেইটো কৰিছিলো।
উম, উম।
তথাপিতো হোৱা নাই এলাও কৰাৰ পিছতো। আৰু মানে মই অটি পি কেইটা নাপাম চাগে। তাৰ মানে মোৰ চিমটোত ৰিচাৰ্জ নাই।
অ', অ', বুজিছোঁ বুজিছোঁ। এপ বিলাক আকৌ ডিলিট কৰিলেও দিগদাৰ হ'ব।
উম'।
ওম'। তাকেহে এতিয়া কি কৰি আছা?
মই এতিয়া বিচনাতে আছো।
উম', উম, ভাত আজি কিহে খালা?
মাছেৰে।
আচ্ছা আচ্ছা কি মাছ বনাইছিলে?
চালানী মাছ।
অ', অ' কিহেৰেহৈতে বনালে বা?
আলু আৰু বিলাহী।
আচ্ছা আচ্ছা। ভাল বনাইছিলে নেকি আজি?
নাই বনুৱা আমি কালিৰ পৰা আমি ভালকে ভাতে খাব পৰা নাই।
কিয়?
কালি ৰাতি খুৰা যোনজনে মানে যোনজন মেইন কোক হয়।
উম', উম,
তেওঁ ঘৰলৈ গ'ল এতিয়াতো নতুনকে কোক এজল ৰাখিলে ন'।
উম', উম'
কালি তেওঁ অলপ মানে তেওঁৰ অৱস্থা বেয়া মানে খাই বৈ ফাইটিং।
হে?
অ', তাৰপিছত নবনালেও।
তোমালোকক কি দিলে?
খুৰা অকলে আছিলে।
অঁ।
তাৰপিছত খুৰায় যেনে তেনে বনাই মেলি দিলে ভাত খাব পৰা নহয় মানে। দালিও সিজা নাই, ভাতো সিজা নাই, তেনেকুৱা।
তাৰপিছত, তাৰপিছত আকৌ
তোমালোকে কমপ্লেইন কৰা নাই?
অ', কৰিলো প্ৰিন্সিপাল মে'মকো কলোঁ।
তাৰপিছত প্ৰিন্ঞ্চিপালজনে কি কৈছে?
আহিলে।
উম'। হেল্ল'।
তাৰ পিছত মানুহজনক অলপ কিবা কিবি ক'লে নেকি।
উম', উম', উম। তেনেকুৱা মানুহবোৰ ৰাখি কি কৰিবা নো।
হা?
তেনেকুৱা মানুহবোৰ ৰাখি কি কৰিবা নো।
কি কৈছা?
তেনেকুৱা মানুহক বোলো ৰাখিনো কি কৰিব।
অ', সেইটোৱেই, তাৰপিছত ন' খুৰাটোনো খুৰাটো ভাত বনোৱা মানুহ নহয়ে ন'।
উম'।
তাৰ পিছত খুৰাই ভালকে বনাবও নাজানে, তাৰপিছত আজি ৰাতি পোৱা আকৌ ভাত খিনিও আধা সিজা
উম।
দালি চালিও সিজা নাই আজি মানে একেবাৰে খাব নোৱাৰা আৰু ৰাতিপুৱা
খুৰাই বনালে।
ইফালে কালি ৰাতিও খাব নোৱাৰিলো আমি, ৰাতিপুৱাও খাব নোৱাৰিলো।
আচ্ছা-আচ্ছা'।
তাৰপাচত আমি কলেজত গৈ সেই প্ৰিন্সিপাল মে'মক কমপ্লেইন কৰি দিলোঁ।
অঁ।
তাৰপাছত প্ৰিন্সিপাল মে'মে হ'ব চাম বুলি ক'লে তাৰ পিছত যেনিবা দুপৰীয়া যেনিবা অলপ খাব পৰাই আৰু ঠিকে থাকে আৰু।
মানে ৰাতিপুৱাকেইটো-
উম।
তাৰ পিছত তাৰপিছত যেনিবা, অঁ তাৰ পিছত যেনিবা তিনিখন মান আহিলে। কিবা কিবি কলা নেকি? কিন্তু, এতিয়া ৰাতিও ইমান ভাল লগা নাই খাই মাছ বনাইছেদি।
তাকে হে
আৰু মানুহজন দিনটো শুয়ে থাকিলে জানা?
উম। তেনেকুৱা মানুহক কেলেনো ৰাখিছে জানো পাই আৰু।
তেতিয়া আগৰ মানুহ জন ভাল আছিলে। আগৰ মানে জীৱনৰ উলিয়ালে এজন আকৌ মানে ফেমেলীলগৰ আছিলে। কিন্তু তেওঁ ফেমিলিতো পইচাও দি থাকে। সেইকাৰণে আগন জনক সেইকাৰণে ওলিলে তাৰ আৰু এজন আছিলে। তিনিজন আছিলে ন ইজনৰ বলে তেওঁ মানে ডেকা লৰা আছিলে। কিন্তু ডেকা লৰাজন যদি বহুত ভাল আছিলে হা দাদাজন। তেওঁ সেইকাৰণে উলাই দিলে ডেকা ল'ৰা নাৰাখো বুলি।
এতিয়া ডেকা লৰা উলিয়াই লৈ পেলাই খাই পোৱা ফিটিং হোৱা মানুহজন ৰাখিছে।
সেইযে ইটো বুঢ়াটো
এইবিলাক কৰিলেই বেয়া হয় আৰু কলেজ খন বেয়া হ'ব আৰু বেছি দিন নাই কলেজ খন বেয়াই হ'ব বোলো বেছি দিন নাই আৰু।
এ সেইটো এখন বন্ধয় হ'বগে চাগে আৰু। আৰু এতিয়া জানা? নহ'লে মানে আমি এতিয়া কিমান ৰিক্স আছে আমাৰ যোনটো সন্মুখৰ সন্মুখৰ ৰুম। তেওঁলোকে তাতে পাছত বাথৰুমলৈ আহে হা। এতিয়া মানুহে তেনেকে খাই থাকে আমি এতিয়া ৰুমো কেনেবাকে যদি আমাৰ ৰুম তো সন্মুখতে হয়।
তাকে।
আমাৰ চবৰে কিমান ধৰি লাগছে আমিতো ইটো ৰুমলৈ তেনেকে যেন নোযোৱাই হৈছো কালিৰ পৰা।
অ' অ'।
এনে আমি সেইটো ৰুমত গা চা ধুম গৈ।
অ'। নাই নাই এ তেওঁলোকক উ এনেকে ওপৰলে কিয় আহিব
সেইটোৱে তো। গাৰ্লছ হুষ্টেইলৰ ভিতৰলে তাৰ মানে একো নাইকিয়া হৈছে গৈ ইয়াত
উম। তাকে। হষ্টেলৰ বাজেট অ' অ' আছে।
থাৰড ইয়াৰ হোষ্টেলৰ পৰা গুচিহে যাওঁ নেকি তাৰে হোষ্টেলৰ একো তাৰমানে হুষ্টেলৰ মানুহে ৰাখে যে ঘৰৰ মানুহেও ৰাখে ছেফটিৰ কাৰণে। কিন্তু ইয়াত একো নাইকিয়া হৈ গৈছে গৈ।
ইয়াত একো চেফটিয়ে নাই। আগ আগ কি হ'লেও মানে? তাৰ মানে তথাপিতো মানে চবকে চেফ ফিল কৰে কৰাই আৰু মানে মে'ম থাকিলে অকমান হলেও মানে হেৰি ভয় নলগা হৈ থাকে কিন্তু এতিয়া মে'ম জনিয়ে নিজে একো কথাই কব নোৱাৰে।
তাকেহে।
সেইকাৰণতো তাৰমানে আগৰ এই মানুহকতা তেওঁ কৰে সেইকাৰণে ইমান সাহ নাছিলে এতিয়া এজনী মানলে ভয়ে নকৰে। সেইকাৰণে সাহ কৰিলে।
হয় বাৰ কথাটো। অলপ ভালকে থাকিবা সাৱধানে থাকিবা।
অ'।
হেৰি মানে লোনতটো হেৰি কৰিব পাৰে নেকি।
ভাবি আছোঁ থাক ইয়াত যদি পাৰো বেলেগৰ ওলাই যাবলৈ সচাক
তাকে নহয়, নহয় মানে লোনটোতো সমানেই এপ্লাই কৰি থোৱা আছে লোনটো যদি আমি ক'ম লোও তেতিয়ালে লোনটো কম হ'ব নেকি?
উ।
মানে লোনটোতো গোটতে এপ্লাই কৰি থোৱা আছে হোষ্টেল ফিজৰ লগত সমানে। লোনটু লোনটু হেল্ল'। ৰবা কৰিছোঁ।
কেতিয়া।